অহ কি কৰি আছে।
এয়া এ ছোৱালীয়ে কিবা এটা খাই এ তাকে বনাই আছো। তুমি কি কৰিছা।
মই ঘৰৰ হাৰি আছো।
অহ সকাম ৰাতি।
সকাম ৰাতি অ।
চুৱ কি দিলা নে কি আজি।
ৰোৱা খেদিলো সেই আগবেলাতে খেদিলো। খেদাও দেই নহয় ভগা চাৰে নটা বজাত আহিছে। নাম নাগা শাস্তকে পঢ়িব হেৰি নহয় এইটো কি কয়। নাম তাৰপোনে হেৰি কৰোৱা নাই চাগে নহলে। এ হেৰি কোৱা নাই নহয় নাম গোৱা বুলি মুঠতে ভকত মাতিছা আৰু হেই কৰিব শাস্তকে। পাব চাগে।
অ
নাম গুৱা নহয়। নহয় এইটো কি কয় এ তিথি পৰিল ৰ নাম নুগোৱাই নহয়।
আহ নুগোৱাই ক পুথি পঢ়িলে।
উ'ম। ত ছোৱালী পৰীক্ষা আছিলে নাই আজি।
পৰীক্ষা আছিলে আজি পৰিৱেশ আছিলে। তাৰপৰা সেইটো কি। তাকে ইমানতে ভাল নহলে।
কেলে বা।
কেলে বা মানে হেৰি হল, এই উ কিতাপৰ যোনখিন প্ৰশ্ন মানে প্ৰশ্ন খিনি তাই গোটেইখিনি পাৰে গোটেইখিনি। কমপ্লিট কৰাই দিলোঁ মই। বা মাষ্টৰণীজনী মানে হেৰি এইটো কি এ আগতে মানে ইমান এ নাহে ন। নতুনকে আহিছে এতিয়া, তাৰপা এই। সেইখিনি সিহতক ভালকে পঢ়ুৱাই নাছিলে তাৰ পিছত মানে এই কিতাপৰ ল। মাজৰ মাজৰ পৰা প্ৰশ্নবোৰ কাটি কাটি দি দিলে তাৰ পৰা তাৰ তাই। ইমান ভালকে বুজিয়ে নাপালে এতিয়া তাইতো অলপ কৰিলেই বাকী বিলাকে তাই কৰোৱা মতে বোলে। ভালকে লিখিবলৈ কে নোৱাৰিলে বুলি কৈছে।
ইমান সৰু ল'ৰা ছোৱালীবোৰক বাৰু মাজৰ পৰা প্ৰশ্ন কাটি দিব লাগে নে, হয় বোলে ডাঙৰ লৰা ছোৱালী। সেইটো বেলেগ কথা সেই সেই তৃতীয় চ।
উ মাজৰ পৰা কাটি কাটি দিলে এতিয়া প্ৰশ্নমতে নিদিলে কিন্তু মানে এনেই তাই অকনমান মানে ব্ৰেইনটো খুটোৱা হলে। পাৰিলে হেঁতেন। তথাপিতো নকৰিলা আমাৰ সময়তটো কম হ'ল ইফালে প্ৰশ্ন খিনি যোনখিনি দিলে মানে দীঘল দীঘলকে লিখিব লাগে।
অ সেই নহয় হ'লেও মাষ্টনীজনীও, মাষ্টনীজনীও। ক'ব লাগে ইমান সৰু ল' ছোৱালী খিনিক ইমান মাজপৰাপ্ৰশ্ন দিলে সি।
অ। তাৰ বেয়াও লাগিছে মনটো মোৰ বোলো এতিয়া একো নাই বাৰু এবাৰ বুজি পালো নহয় এতিয়া অহা। পৰীক্ষা লে ধৰি লও ভালক মই দেখুৱাই দিব পাৰিম আৰু গোটেই খিনি আতি গুৰি মাৰি পেলাই। ন বাকী কেইটা পৰীক্ষা ধুনিয়া হ'ল এইকেইটা পৰীক্ষা। তাই কমচে কম মানে পঞ্চাছ ভিতৰত ফৰ্টি ফাইভৰ ওপৰতে পাব মানে। গণিতটো পঞ্চাশই পাব লাগে
অঁ
তাৰপা এতিয়া আজি এইটো পৰীক্ষা বেয়া হ'ল এতিয়া কাইলে ছবি আছে আৰু বেয়া হলেও ত্ৰিশ ওপৰতে পাব বাৰু
কাইলৈ আদায় হব্
কাইলে এদাই হব
বন্ধ অ বন্ধ হে উম বৃহস্পতিবাৰে এক তাৰিখ বুধবাৰে দিব চাগে
মাহঁতে কলপাত ধুইছে তাৰপা খোল বনাইছিলে খোল ধুইছে সেইবোৰ কে কৰি আছে।
জলপান মানে
আহ চিৰা দৈ।
ভাজি গাপ দিয়া
উম
তোকে
ই তাতেই আছ নে আহিলে
নাই গ'ল হি এইটো কি কয় মায়ে পুৰি বনাছিলে তাৰপৰা সেই আহিলে আহি পেলাই সেই খালে বাইকখন বেয়া হৈ আছে সেইদিনা বাইকৰ কিবা উ হেৰি ষ্টাৰ্ট নোহোৱা হল দ আহি আহিপেলাই আকৌ খালে খাব গলকে মই বোলো গধূলালে সেই বাবাক লৈ আহিলে কচোন লগতে
যাব চাগে
অ
তা পা বো কি হ'ল কালিতো চলাই আহি পেলাই ঠিকে থৈছিলো তাপা নিজে খুলিমিল চাই মি হে তাপা ঠিক হ'ল বৈ থাগে ৰাতিপুৱা সোনকালে যাওঁ বুলি ছটা বজাতে উঠিলে
আহ
ব কৰি না
বৰষুণ দিয়া নাছিলে নি তাত
বৰষুন
হ
বৰষুণ নে
বৰষুণ
বৰষুণ অলপ পৰিছিলে বেছি নহয় কিন কিন কান কানকেহে তাৰপৰা এইফালে বোলে বহুত ত দিছে বৰষুণ তাৰপিছত এতিয়া একদম ভুভুৰীয়া গৰম
আছে বহুত গৰম ম মানি আছে মই গা ধুব লাগিব
উম
ৰ'দতটো ইমান নাই বাৰু বৰষুণে কি হে এইটো কি গৰমটো আহে
আহ
ভাত নাই খোৱা নহয় চাগে দিনত
নিৰামিষ খাইছো হে নাই খোৱা এইটোকে মাছ মাংস নাই খোৱা নিৰামিষকে খাইছো আৰু
নহলে নোখোৱাকে কেনেকে থাকিম?
দিনটো নহয় এমাহত ৰাতিপুৱা নোৱাৰি ভাত বনালো ভাত বনাই হল হয় মাছ লৈ আহিলে? তো এতিয়া মাছ নবনাও নবনাও যদি সেই ভাজি ভুজি থ থৈ দিলো তাৰপৰা এতিয়া ৰাতি বনাই দিব লাগিব অঁ এদিনত আকৌ হেই ৰাতিপুৱাই খোৱা হয় দুপৰীয়া খোৱা নহয়েই
অ এ ইমান দেৰি পৰা নোখাবাকে কেনেকে থাকিবি ইহঁত
উম
চপা ন বুলাই তো
ঠ মেলি দিলো পুৰি বনালে অ ঠিকে
উ
আকৌ ভাত বনাবলৈও এতিয়া ভাত বনাই খাবলৈও সময় নাই দেৰীয়ে হল
এতিয়া সন্ধে কত ভাত খালাই গধূলিকেই খাবা
উম সেইটো কাৰনে আহে
আমাৰো বৰ শাস্ত্ৰ পঢ়ুৱা হোৱা কথা আছিলে তাৰপৰা সেই কল এথোকা ভাল আছিলেহে কাটিলে কল কা গছতে ফাটি ফাটি গ'ল তাৰপৰা হেৰি পকিও গ'ল গছতে তাৰ পৰা কাটি আনি পেলাই হেৰি কৰি থলে
আহ
তাৰ পৰা সেই কল থোকা পকিলে এতিয়া পকিলে হব কি ছোৱালীহতৰ এতিয়া পৰীক্ষা এতিয়া শাস্ত্ৰ পঢ়ালে বৰ কেনেকে কি কৰা নাম গোৱাৰ কথাই আছিলে তাৰ পৰা সেই শাস্ত্ৰকে পঢ়োৱাই দিওঁ বুলি কলে তাৰপৰা মই বোলো। শাস্ত্ৰ পঢ়াব নালাগে এয়া ইহঁতৰ পৰীক্ষা হৈ আছে তাৰ পৰা বোলো একবাৰে পিছতে ভালকে পাতিম
অ আমাৰ সেই কল হেৰি দিছিলে এই ত কি জাক দিছিলে জাক দিয়া নাছিলে মানে এই হেনেকে হেই আৰু বিলঙনি পাত দি যে গাপ যে দিয়ে। তেনেকে গাপ দিলে তাৰ পৰা সেই কলবোপা নপগিলে
অ-
আকৌ এতিয়া কিনি হে আনিছে।
এ হেৰি কৰিব লাগে তেনেকে কল নপকিলে এই যে পলিথিন এনেকে ডাঙৰ যে পলিথিন যে পায় আমাৰ এই হেৰি তামোল যে পোতে তেনেকুৱা পলিথিনত মানে মুখখন বান্ধি পেলাই হেৱা নোপোৱাকে পুৰা বান্ধি দিব লাগে দুদিনতে পকি যাব কল এতিয়া গৰম দিন নহয় জানো এদিনতে পকিব দুদিন নালাগে।
অ এই মাছৰ কাৰ্টন যে এ মাছৰ কাৰ্টনৰ এনেকৈ বিলঙনি পাত আকৌ হেৰি তেনেকৈ খুৱাও খুৱালোঁ পাত তেনেকে দি পেলাই সেই কৰিছিলে এইটো কি ক গাপ দি থৈছিল ছিলে বস্তা দি পেলাই তাৰপা কিনো হল জানো হেইৰি নহলে নহয় নপকিলে নহয়
উম নে সব কাৰকে হ তেনেকুৱা কৰিব লাগে বিলঙণি দিয়াতকে
উম এ কিনা সেইবোৰ এইটো কি কয় খাবলৈও বেয়া হে যে সাৰ দি পেলাই পকাই যেবোৰ
বেয়া তোন শাক পোৱাত নাই সেইবোৰ খালে আৰু ঘৰ কল কেইটা খাবলৈও ভাল লাগে। পেট ভৰী যায় মানে মই এতিয়া হেই অলপ আগত। কল তাকে খাই দিলো দুপৰিয়া নাখাওঁ এই ভাত দেউতাক দিলো দেউতাই এই বোলে হেৰি নাখাওঁ
উম
বাকী কি কৰিব আৰু কাটি-কাটি হেৰি হকে দিছো আৰু
গৰু এতিয়া গাখীৰ আছে নাই?
গাখীৰ অকমান-অকমান চাহ খাবলৈ হয় আৰু, এপোৱা মান হ'ব চাগে, এ মানে গৰুজনীয়ে পোৱালিটোৱে সমান, মই ভাগেই ছিলো, বোলো বাদ দিয়ক আৰু এইজনী আৰু খিৰাবলে।
হেৰি নহয় হয়, এইটোকে পোৱালিজনী সমান মানে পোৱালিটো দুবছৰীয়া আঁতৰত মানে কিনো গৰুজনী।
দুবছৰীয়াই-দুবছৰীয়া-দুবছৰীয়া মানে দুবছৰীয়াও নহয়, এইবাৰহে জানো দিনো হ'ল ইমান দিন দিছে গাখীৰ।
দুবছৰীয়া আঁতৰত হ'লে হেৰি হয়, এইটো কি কয় এনে ভাল পোৱালিটো লে কিন্তু এই গাখীৰ খিয়াবলৈ বৰ দিগদাৰ হয় বা পোৱালি লে খাবলৈও বৰ দিগদাৰ পায়, সেই যে ডাঙৰ হৈ যায় যে গৰুটো।
অ, যিকেইটা খুন্দা দিয়ে গৰুজনীয়ে দুখেই পাই চাগে, মই এইটো কি এইটো ভাগেই দিছিলো। নালাগে হেৰি বাদ দিয়ক আৰু আকৌ সেই চাহকণ খোৱা লোভতে মানে মইতো নোৱাৰো এই পোৱা -পোৱালি মানে টানি পেলাই মই আতৰাবই নোৱাৰো।
তাকে হে, হেৰি হয় আকৌ আৰু গাভিনী হ'লে আৰু বেয়া হেই খোজ মাৰি দিলে তলপেটতে বৰ দুখ পায় নহয়।
অ গাভিনী
অ, তেতিয়া হ'লে সেই কৰি
সেই গাই হেৰিয়ৰ চাহকণ খোৱা লোভতে মানে অকমান-অকমান চুচৰাও
অ, নহ'লে আকৌ গৰুজনীয়ে কষ্ট পাব নহয়। সেনেকে হেৰি কৰি থাকিলে সিকয় আমাৰ সেই এতিয়া কমিছে আৰু গাখীৰ গাখীৰ দুই লিটাৰ, আঢ়ৈ লিটাৰ মান ওলাই এনে আগতে আছিলে, এতিয়া গৰুবোৰ সেই গাভিনী পৰিছে যে
অ, এই বাৰিষা দিন কেইটা ভাল হে নহলে নহলে হেৰি বহুত দিগদাৰ হয়, নহয় এতিয়া ভা চা তহতে ধেমালি দিগদাৰ নেকি?
অ, আমাৰ বাৰু সেই ইমান হেৰি নহয় পাহাৰ ফালে এৰি দিয়ে যে
অ, তোমালোকৰ সেইটো ভাল হ'ব, পাহাৰটো আছে যে। আমাৰ এনি টাইম হ খেৰ আৰু আগফালে গঁৰাল, বান্ধ এতিয়া হ পানী বাঢ়িছে যে অলপ। তেনেকে গৰু, দিবলে জেগা নোহোৱাৰ নিচিনা হৈ যায়। ইফালে মাটি এনেকে এচিতাহে আছে, বাকী খিনি হাল বাই দিলে, ইফালে পানীয়ে বাঢ়িলে। বেয়া তথাপিতো গৰুজনী এৰি দিয়া যায় বাৰু সেইফালে। তাৰ বাকীকেইটা এৰিব নোৱাৰি নহয়।
তাকেনো আমাৰ সেই গাখীৰকণ হেৰি হৈ থাকোতে পনিৰ অকন বনাই-বনাই খাই আছিলো। তাৰপৰা এতিয়া গাখীৰ নাই, মই তাকে মাক কৈছো। ত বোলো সেই পনিৰ অকনহে খাব লাগিছিলে। মায়ে বোলে গাখীৰেই নাই ক'ৰ পৰা পনিৰ বনাই খাওঁ?
হয়
ঘৰতে পনিৰ কণ বনাই খাবলৈ ভাল। হেৰি যে, এই কিনা পনিৰটোতকে ভিটামিনো বেছি। খাবলো ভাল লাগে।
আমাৰো তাকে হয়, দুজনী গৰু থাকি ইমান মানে নষ্ট কৰিলো গাখীৰবোৰ, এতিয়াহে মনত পৰে, তেতিয়া বোলো প পনিৰ বনাই-বনাই খালোহেতেন, এতিয়া আ কে মন জানাই আজি
এইয়া
তেতিয়া থাকোতে আকৌ খোৱা মানুহ নাই এতিয়া আকৌ কি চাবা
এনেও হে নহয় থাকিলে এনেও হেই নহয় নথকাৰ পিছতহে মানুহ এনো মন যায় কবলৈ
অ দেখাবলৈও মন নাযায় নহয় তেতিয়া ইমান নষ্ট
আপোনালোকক বনাবলৈও ভাল ফিজত ভাৰব পাই ধুনীয়াকৈ
আহ এতিয়া ভাল হ'ব
গাখীৰ অনণ অকনমান উতল টো আহিলে উতলটো অ